হেল্ল' অ শুনা পাইছোঁ।
অ, আজি কি গৰম দেখোন ন?
অ পুৰা গৰম এইকেইদিন তাৰমানে মানে তোমাৰ বৰষুণ আৰু ৰ'দ তেনে- কে দি আছিলে আজি আকৌ পুৰা ওলাব নোৱাৰ- ৰ'দ দিছে চক মানে চকুৰে চাবই নোৱাৰি।
অ তাকেতো মই দুবাৰো বাহিৰত
অ দু-
দুবাৰো বাহিৰত গলো মানে বাহিৰত নহয় আৰু মই জাষ্ট চবজি কিবা এটা আনিবলে গলো, মই অকমান যাওঁতে মাথা বাৰে বাৰে মানে মূৰত পানীটো একদম ফ্ৰিজ এৰি ৰাস্তাৰ পানী কিনিব পাই যে। একদম ফ্ৰিজৰ পানী আনি মূৰত পানী দি তেনেকে দিছোঁ। পাছ মিনিট ওলাই গৈছিলোঁ মাত্ৰ, এ ইমান হেৰি মানে নোৱাৰি এ ৰুমৰ ভিতৰতে সোমাই থাকিব লাগিব। তেনেকা হৈছে এনেকুৱা চিটুৱেচন উম সেয়া।
ইন্টাৰভিউ আছিলো বুলে কৈছিলা নহয়?
আজি নহয় এ হেৰিহে অ সেইটো সি এক পপি ঘটনা এটা হ'ল নহয় আজি গৈছিলো ইণ্টাৰভিউত মই তাৰমানে ইণ্টাৰভিউত গ'লেও আজিকালি দিনকাল কেনেকুৱা হৈছে মই তাৰমানে কাৰোবা এটাক লৈ যাওঁ বুজিলা। মই বিচাৰি বাৰু ওলাব পাৰোঁ ভয় লাগে নহয়। হে লৰা এটা লৈ গৈছো হা। মই তো মানে লৈয়ে যাওঁ কাৰণ আজিকালি কোনে কি ব্যৱসায় কৰিছে ক'ব ন নহয়। তাৰ পিছত লৈ যায় পেলাই আহ এ বাহিৰৰ পৰা দেখিলো বহুত ডাঙৰ বিল বিল্ডিং। ভিতৰত গলো আ তাৰ পিছত হয় এইটো বাহিৰত লিখাই আছে ছাইনবৰ্ডত লোন ইঞ্চুৰেঞ্চ সেইবিলাক। কাগাৰু কিবা কিবি আৰু তাতে মই ভাল বস্ত- ছেলচ মেনেজাৰ টিম লডাৰ এইবিলাক আছিলে মই বোলো ছেলচ মেনত দিছু তাৰ পিছত ভিত- ভিতৰত যে গৈ চাওঁ তাৰ মানে প্ৰথম সুমোৱাৰ লগে লগে পাঁচজন ভিতৰত লৰা আছে। ঠিক আছে আৰু ৰুমটোৰ পুৰা, মানে স্মকৰ গোন্ধ আৰু মই ড্ৰিংকৰ মানে গ্লাছ যেন শব্দ শুনা পাইছোঁ হা। আৰু স্মকৰ স্মেল এটা পাইছো, ত তাৰ পিছতে লগে লগে গেটত আহি দৰ্জাখন অকন মাৰি দি কৈছে, আপুনি এতিয়া নহয় ইন্টাৰভিউ অ আধা ঘন্টা পিছত ত হব, আপুনি এ বেলেগ এটাত বহক, আ সিঁহতে এটা মানে দুটা ৰুম হা, তাতে বহিব দিছে ত মই বহিলো তাতে দুইজন- তিনিজনী ছোৱালীয়ে কাম কৰি আছে ইয়াত টেলিকলাৰ হয় কৰি আছে তাৰপিছত মোৰ মানে অ কৈছে আধা ঘন্টা পিছত হব, মোক আচলতে দুটা বজাতে টাইম দি মাতিছিলে কিন্তু তাই কলে যে আধা ঘণ্টা পিছত হব বেয়া নাপাব, ত তাৰ পিছত মই অলপ মাথা তে ভাবিলো মোৰ লগত লৰা গৈছে বাৰু ল'ৰাজন লৈ গৈছো কিন্তু মই অলপ মাধাৰে ভাবিলো কি ভাবিলেও জানানে প্ৰথম কথা হ'ল তাতে এটা অফিচত চাৰিটা এমপ্লয় নহয় নহয় বেছি এমপ্লয় থাকিলে হয় নে নহয় তাৰমানে সেইটো কমপ্লিট নতুন অফিচ চাৰিটা এমপ্লয় দেখাতটো বিৰাট দাম বিল্ডিং এটা হয়নে নহয়, মাত্ৰ চাৰিটা এমপ্লয় সেইটো মোৰ ঠিক নালাগিল, এটা এ এ অফিচটাত পোন্ধৰজন নাই বুলি এমপ্লয় থাকিব লাগে হয় নে নহয়? আৰু দুই নম্বৰ পইণ্টটো হৈছে, তোমাক তুমি দেখি চাই এই মানে মই ভিতৰত ড্ৰিংক আছেনে নাজানো কিন্তু মই মানে স্ম'কৰ গোন্ধটো দৰ্জাটো মেলাৰ লগে লগে মই আহি পাইছোঁ সেইটো কথা, সেই আৰু আৰু এটা তিনি নম্বৰৰ কথা হৈছে, মোক তাৰমানে সেইটো ৰুমত তাৰমানে মোক ইণ্টাৰভিউ দিব হা এতিয়া ইণ্টাৰভিউ দিলে য'তে এমপ্লয় কাম কৰি থাকে আমাৰ আমাৰ পেৰুলত কি হয় য'তে এমপ্লয় কাম কৰি থাকে তাৰে ভিতৰত থাকে ৰুমটো হয়নে নহয়? চবে থকাৰ মাজতে হব ৰুমটো হয়নে নহয়? কিবা এটা হ'লেও এমপ্লয়বিলাকো আছে তাৰ ভিতৰত লাগিলে তাত একেলগে নালাগে গ্লাছৰ ভিতৰত কৰ হয় নে নহয়? কিন্তু ইণ্টাৰ্ভিউ লব কম্প্লিট চেপাৰেট এটা ৰুমত তাতে আৰু একজা ইমান মানু্হ নাই তাতে চাৰি পাঁচজন মতা এ মোৰ অলপকে মানে পৰিৱেশটো মোৰ ভাল নালাগিল, পপি ঠিক আ ছে আৰু মোৰ লগত ল'ৰাজন আছে ক'ত লেডিজ মানুহ আছে মানে ৰুমৰ ভিত তৰত লেডিজ মানুহ নাই, এজনী ছোৱালীয়ে মই যে কৈছোঁ তাই বোলে এইচ আৰ বুলি কৈছে, তাই তাৰমানে সেই ৰুমটোৰ ভিতৰত সোমোৱা ওলোৱা কৰি আছে কিন্তু তাই ফ্ৰেণ্ডো হ'ব পাৰে আৰু এনেকে অ নাই মানে তিনজনী টেলিকদাৰ কৰি আছে আৰু তাইৰ ৰুমটোৰ ভিতৰত ওলোৱা সোমোৱা কৰি আছে, তাৰ ফ্ৰেণ্ডো হব পাৰে ভিতৰত কিন্তু বেলেগ লেডিছ নে পাঁচজন মত, মানে হেৰি আছে জেণ্টচ, এ মোৰ অলপ মানে ঠিক নালাগিল প্ৰথম কথা হল কি তোমাৰ এতিয়া ধৰা মোৰ লগত ল'ৰা এজন লৈ গৈ আছো কিন্তু ধৰা মই তাইক তাক ক'লো ভিতৰত তাই যদি কয় বুলি তুমি আপুনি ইয়াতে ব নালাগে বুলি সেনেকে যদি কৈ দিয়ে হয় নে নহয়? পতকে যদি কৈ দিয়ে ধৰাব মাতিলে মোকলো তাই যদি কয় ইটাৰভিউ তেতিয়া মই কি কৰিম হয়নে? আৰু ইণ্টাৰভিউ ক'ত এইটোনোত কি হয়, য'তে নেকি চব চাফ থাকে সেইটো হেৰিতে হয় হয় নহয় এক্স্ৰা ৰূপ টো নহয় তাৰে ভিতৰতে তোমাৰ লাচৰ ভিতৰত হয় হয়নে? সেইটো বেলেগ কথা কিন্তু ইয়াতে তাৰমানে ৰুমটো এক্সট্ৰা, এতিয়া ৰুমখনত ধৰচোন ল'ৰাটোক বাহিৰত বৈ থাকিব দিলে, দৰ্জাখন যদি মাৰি দিয়ে তাৰ ভিতৰত পাঁচজন ল'ৰা আছে আৰু পাছতো তাৰ পৰা একদম বাহিৰ হৈ আছে স্মক কৰ গোন্ধ, মোৰ তাৰমানে অক দচ মিনিটতে মই ভাবি পেলালো মোৰ ভাল নালাগিল চিটুৱেচনটো। মই বোলো কিবা কাৰণত তাক যদি কৈ যাব নালাগে বুলি কৈ যদি, ত সিটো যাব নোৱাৰিব যাব নালা বুলি কলে আৰু ভিতৰত যদি দৰ্জাখন যদি মানে সেইটো গ্লাছ নহয় নহয় কমপ্লিট বেলেগ ৰুম এটা, তাতে পাঁচজন ভিতৰত মানুহ আছে দৰ্জাখন যদি লগ কৰি দিয়ে হয়নে নহয়, মই ভাবিব লাগিব দিয়াচোন মই এজনী ছোৱালী মানুহ মোৰ ঘৰত কিমান কথাটো কৈছো ময়ে ঘৰৰ দায়িত্ব আছে মোৰতো আৰু বেলেগ কোনো হেৰি নাই হয় নে নহয়। মই মানে ভাবি পেলাই মোই নালাগে মোক জব মই লগে লগে তাতে একো। মানে তললৈকে আহি মই তাতে তাক ফোন তলৰ পৰা কৈছো মই বোলো গুচি আহ নালাগে। সেনেকে কৈ দিছোঁ। তাৰপিছত মই ইণ্টাৰভিউ নিদিলোঁ পপী মোৰ মানে চিটুৱেশ্যনটো মই চব নিগেটিভৰ ক কোৱা নাই নহ'বও পাৰে কিন্তু মানে মানুহে দুটা তই ভাবিব লাগিব হয় নে নহয়? এতিয়া যিটো আমাৰ পেৰোলত সেই পৰিৱেশটো বেলেগ সেইটোত যাব পাৰি কিন্ত ই -ইন্টাৰভিউ দিয়া এটা ৰুমৰ পৰা স্ম -স্মমকৰ গোন্ধ ওলাই আছে আৰু নেক্স কথা এইতো মোৰ ভাল নালাগিল সেইটো একে ইয়াতে হ'ব লাগে না য'তে এমপ্লই কাম কৰি আছে তাতে হ'ব লাগে কমপ্লিট বেলেগ এটা মই মোৰ ছেফটিৰ কথাওতো ভাবিব লাগিব। এ মোৰ ঠিক নালাগিল মই বেলতলাত গৈছিলো, তাৰপৰা আকৌ আমি বাইকলৈ ৰিটাৰ্ণ মাৰি দিলোঁ। উপায় নাই আৰু তাক মানে এনে হায়াৰ কৰি লগত লৈ গৈছিলোঁ হা
আচ্ছা কি নাম অফিচটোৰ?
অফিচটোৰ নাম ৰবা মোৰ ইয়াতে লিখাহে আছে পিছ তোমাক পিছত দি দিম বেলতলাত। এ মানে মোৰ একদম মোৰ পৰিৱেশটো কাৰণ কিবা এটা হলে মোৰ ধৰা চোৱা ঘৰৰ গোটেই দায়িত্ববিলাক মোৰতো আৰু কোনো বেলেগ নাই নহ কিবা এটা হলে মোৰ হয়নে নহয় এতিয়া ল'ৰাজনক মই এনেই লগত লৈ গৈছিলো অকলে যাব। মানে মই এনেকা কেচত গলে মানে মোৰ অলপ ঠিক নালাগিলে অকলে যাওঁ অ। মানে এতিয়া তুমি যে কৈছা, অহ মই সদায় লৈ যাওঁ তাৰ মানে তাৰ এতিয়া চোৱা মোক ক' লৈ নাযাও জানা তুমি যে সেইদিনাখন এড্ৰেছ দিছা সটো মই জানো। ফ্ৰী ৰুৰেল কোম্পানী সেইতোত মই লৈ নাযাওঁ বুজি পিলা। বিলাক মানে অলপ মানে এ ধৰা তলত নহয় বিল্ডিং তলত হ'লে বেলেগ কথা। সেইবিলাক দোকান মানে বেলেগত যিবিলাক দোকান ওপৰত হয় মই লাগিলে মানে এতিয়া লগত কোন। যাব এতিয়া দিব লাগিব দেচোন তাক কিবা এটা কিন্তু মই সেনেকে লৈ গুচি যাওঁ তামানে আজিকালি দিনকাল ভাল। নহয় নহয় পপী এ সেই কাৰণে এ মই লগত লৈযাওঁ।
অ নিজৰ চেফ্টি ক। ভাবিবও লাগিব বাৰু আজিকালি গুৱাহাটীত মানে এনেকুৱাও হয় পাৰ্লাৰত তুমি তুমি পাৰ্লাৰ। যোৱা তুমি পাৰ্লাৰ বোৰত কি হয় জানানে তুমি বেলেগ এটা এটা কাম চলি। য'ত মানে মানুহৰ ছোৱালী বিলাকৰ ধান্দা কৰি থাকে ত সেইবোৰ বস্তু। তোমানে পাৰ্লাত। গ'লেও আমাৰ ভয় লগা হয় আমি কোনখন পাৰ্লাত যাও আমি সদায় চিনাকি পাৰ্লাৰ যাওঁ। যদি অচিনাকী পাৰ্লাৰ এখনত সোমাও আমি যদি আমি ভাল মুৰদতে গৈছো আমি। এই বোলে থ্ৰেডিঙে কৰিছে সেইটো সময়তে কোনোবা যদি আহি পোলাই যদি। পুলিছেই ৰেট মাৰিলে বা সেইখন পাৰ্লাত আমি কি হৈ আছে আমিতো গম নাপাও ন ত এনেকে কেতিয়াবা বহুত। বহুত তামানে ফচিব লগা।
ফচিব লগা হ'ল তাৰপিছত মই বোলো মানে মোৰ মোৰ তাততে তাৰ মানে। নিগেটিভে মই এইট্টি পাৰ্চেণ্টেজ পালো বুজি পালা। অ কিন্তু পজিটিভ এ মানে নাপালো আৰু সেই। সেইকাৰণে মই বোলো নাই লাগিলে মই জবেই নকৰোঁ ঘৰত বিপদ এটা হোৱাত। কে হয়নে।
অ নহয় আৰু এতিয়া আমাৰ মেচিয়ত হৈছো আমি অ কি হয় জানানে। ৰুম এটাত সোমালে। অ মানে গম পোৱা যায় মানে এটা নিগেটিভ মানে মানুহৰ এটা ছিক্স চেন্স। ছিক্স চেন্সে গম পোৱা যায় যে এইটো ভালনে বেয়া।
মই তাতে তাক কোৱা নাই মই তলত গুচি আহিছোঁ মেছেজ এটা দিছো মই বোলো নামি আহা। আহ তাৰপিছত। মই বোলো কি কৈছে কি হ'ল কি হ'ল মই বোলো নামি আহা এতিয়া মই তাৰমানে লগত লৈ গ'ল এনেইতো। কোনে কাৰ কাৰণে তোমাক মিছা কথা নকওঁ কোনে কাৰণে নাযা সময়। খৰছ কৰি বাইকৰ তেল খৰচ কৰি হয় নে নহয় কিন্তু মই তাৰমানে কিবা এটা পইচা দি দিওঁ। তাৰ কাৰণে কিন্তু উপায় নাই মোৰ চেফটিটো মই চাব লাগিব ন হয় নে নহয়। মই পিছত ঘূৰি আহিলো মই বোলো অ দিব লাগিব উম অ কিন্তু মানে। কিন্তু সেই বুলি মই কিন্তু সেই বুলি মই। ৰেপিড লৈ নেযাওঁ ৰেডৰ কথাটো বেলেগ হয় কিন্তু মোৰ ধৰা। চিনাকি মানুহ লৈ গ'লে মোৰ ছেফটি এটা দিব ন সেইকাৰণে মই বোলো নালাগে মোক জক। লাগিলে বেলেগ কিবা কৰিম মই একদম মানে মই গুচি আহিলো জানা ই আজিকালি দিন। কাল বহুত বেয়া অ ইমান ডাঙৰ বিল্ডিং তাতে। এমপ্লয় আছে তিনিটা। তুমি কেনেকে কাম কৰিবা মতা মানুহে সৰহ এ মানে। ভাল লগা নাই মোৰ সেই গুচি আহিলো আৰু।
উ ভালে কৰিলা দিয়া মানে নিজৰ ছেফটিটো মেইন কথা সেইটো কাৰণে তাৰমানে আৰু। গুৱাহাটীত আজিকালি কিমান কি ঘটনা হৈ থাকে। অ মানে তোমাৰ খোজ কঢ়ি থকাৰ পৰাই তোমাৰ চেইন চিঙি লৈ গুচি যায়।
উম হয় দিয়া।
পিন্ধিবলৈতো মই বাদেই দিলো।
উম আৰু নহয় এতিয়া ধৰা মই কথাটো কৈছো অলপ বেলেগ কথা একমাহ পিছত হ'লেও। পাম কিবা এটা হয় নে নহয় সেইটো কথা কিন্তু সেইবুলিয়ে আৰু বিপদ মাতি আনিব নালাগে। সেইটো কথা। এনেকুৱা আজিকালি বহুতে বেলেগ বেলেগ কিবা টকাৰ কাৰণে বিপদ।
টো তাৰমানে অ মানে বিপদ মাতি আনিব নালাগে। সেইটো আৰু নিজৰ ছেফটিটো প্ৰথম কৰা তাৰ পিছত তোমাক তোমাৰ তোমাৰ কিবা বিপদ হলে বা যিয়ে। ন তুমি আজি এক্সিডেণ্ট হৈয়ো পৰি থাকা কোনে তোমাক বা চাবলৈও নাহ হেৰি কৰিবলৈও নাহে। আৰু কিবা নহলেও তোমাৰ কিবা ভুল হলেও। তুমি শুদ্ধতে থাকা তথাপিতো তোমাক সহায় কৰিবলৈ নাহে ভয় লাগে তাৰমানে প্ৰথমতে ছোৱালীজনী। পৰতে দুখ দিব যে এই ছোৱালীজনীক গাতে কিবা দুখ আছে নেকি?
হয় দিয়া।
সেইটোৱেই তাৰ মানে
উম আৰু দিনকাল ইমান বেয়া হৈছে নহয় দিনকাল বহুত বেয়া হৈছে সেইকাৰণে আৰু
আৰু গুৱাহাটী খনতো আজিকালি তোমাৰ সন্ধিয়াতে সোমাই থকা।
হয় দিয়া অ অ আৰু আৰু আৰু এটা কথা মনত ৰাখিবা। মানে বহুতে ভাবে এ তাতে দেখোন ছোৱালী আছে দেখোন আমাৰ বাইদেউৰ তাৰমানে ফোনটো পট ছোৱালী ধৰিলে এনেকে কৈ অফিচটোত ছোৱালী আছে নহয় কিন্তু এটা কয় ছোৱালী থাকিলে নহয় কিছুমান ছোৱালীও। লিংক হৈ থাকে গম পালা সেইটো কথা সেনেকুৱা এ সেইটো আৰু কথা।
সেইটোয়ে আৰু সঁচাকে খুব মানে। কি বুলি ক'ব লাগিব মানে খুব। অ সেইটো কাৰণে দিনটো নষ্ট হৈ গল অ মানে কিবা এটা ভাল ভাবি তুমি গৈছা যিয়ে নহওঁক বাৰু ভাল ভাবি পজিতিভ মাইন্দ এটা লৈ গৈছা কিন্তু সেইটো চিটুৱেচন তুমি এতিয়া অ তোমাৰ গাতো দুখ নাই নিজৰ ছেফটিৰ কথা ভাবিবই লাগিব। উম।
ঠিক আছে তেনেহ'লে।
পানী বনালানে।
বনে
অ অ দেউতাই অলপ ভাল পাইছে ন।
দিয়া ঠিক আছে পিছত কথা পাতিম আৰু নেটৱৰ্কটো ইছ্যু হৈছে চাগে।